হেল্ল'ও হেল্ল'ও হেল্ল'ও
হেল্ল'ও
কি কৰিছা? হেল্ল' অঁ অঁ শুনিছোঁ
উম খবৰ ভালে চাহ খালো
হবই অঁ অঁ খবৰ ভালেই বাৰু মোৰ তোমাৰ?
উই মোৰ ভালেই বাৰু ভালেই বাৰু বৰ্তমান
অ অ আকৌ ঘৰত মা হঁতৰ ভাল?
ভালে বেয়া মাজতে
অঁ হয় নিকি?
উম
অ অ তাকে এতিয়া কি কৰি আছানো?
এতিয়া মই
হেল্ল'
মই এতিয়া এনে এইফালে ওলাইছো মানে ফুৰিব
অ হয় নিকি?
উম
পিছে গৰম কেনেকুৱা?
গৰমটো বাৰু বহুতে আছে
অ যেনকাহে গৰম দিছে ন
উম জীৱ ওলাই যাও ওলাই যাও কৰিছে
অ তাকেতো
তুমি চাহ খালা নাই?
অ মই চাহ খালো
ত খবৰ ভালেই আৰু
অ', খবৰ খাতি ভালেই বাৰু
উম।
বাকী তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে? হেল্ল'।
উম, পঢ়া শুনা বাৰু ভালে আছে।
অঁ' অঁ', কি পঢ়ি আছা এনে তুমি?
এতিয়া মই, বি এ, বি এ থাৰ্ড ছেম।
অঁ' হয় নিকি?
উম আপুনি, অ' তুমি?
মই এইবাৰ। মোৰ বি এ কৰি আছো এবাৰ লাষ্ট ছেম আৰু মোৰ।
অঁ'।
উম, এইবছৰ মানে শেষ হ'ব আৰু।
উম
অঁ বাকী কৰ'বাত ফুৰিবলৈ যোৱা নাই নিকি?
ফুৰিবতো গৈছিলোঁ
অ', এনে মানে ট্ৰিপত আৰু, হা?
ট্ৰিপত গৈছোঁ বাৰু ট্ৰিপত।
অ' অ', মই যোৱা হোৱাই নাই ৰ'বা।
অঁ'।
উম। তাকে আৰু কোৱা। হেল্ল'। হেল্ল', অ'।
অ
তোমাৰ নেটৱৰ্ক নাই নেকি বাৰু?
নেটৱৰ্কটো নাই নেকি অলপ, প্ৰব্লেম দি আছে।
অ', তাকে মানে মাতটো মানে ভালদৰে অহা নাই তোমাৰ।
এতিয়া বাকী তোমালোকৰ ঘৰত চবৰে ভালে?
অ' ঘৰত বাকী চবৰে ভালে বাৰু।
অ'।
উম। বাকি তুমি এইবাৰ বি এ যে লৈছা, মেজৰ নে মাইনৰ, মানে মেজৰ কিহত লৈছা?
মই মেজৰ লৈছো মেজৰ।
তাকেতো মেজৰ মানে কিহত লৈছা তুমি? হেল্ল'।
হেল্ল'।
হেল্ল', অ' তুমি মানে মেজৰ কিহত লৈছা কৈছোঁ। হেল্ল'। হেল্ল'। হেল্ল'।
মেজ মানে মই এই মেজৰ নাই লোৱা নহয়, উম।
অ' অ', ভালেই দিয়া।
উম, এতিয়াতো বন্ধ আছে।
অ'।
এনে এতিয়া তুমি ক'ত ফুৰিব যাবা?
ফুৰিবলৈ উম দাৰ্জিলিং ফালে যাম নেকি?
অ ময়ো তাকে ভাবিছো আমি একেলগে যাওঁ নেকি? ট্ৰিপত
অ পাৰি বাৰু।
অ'হ
আমি মানে এইকেইদিনৰ ভিতৰত যোৱা মানে আলোচনা হৈ আছে আৰু।
উম
যদি যোৱা তেতিয়াহ'লে পাৰিবা তুমিও যাবলৈ কাৰণে।
উম
সেয়াই আৰু তোমাৰ লগৰবোৰকো কৈ দিবা যদি যাই যাব পাৰিব আমাৰ লগতে।
অ অ
উম আৰু পইচা পইছা-পাতি মানে আগতেই উঠাব লাগিব, কাৰণ বহুত দূৰ যোৱা কথা ন! এতিয়া আগত
পইচা-পাতিটো আগতে থ'ব লাগিব, টিকেট কাটিব লাগিব, আৰু গাড়ী চাৰি অলপ ঠিক-ঠাক কৰিব লাগিব।
উম, আগতীয়াকে কৰিব লাগিব।
সেয়াই আৰু। ক'বা, তুমি কেতিয়া যোৱা? মানে কেতিয়া যোৱা মানে, মানে জনাবা আৰু।
তুমি ক'লেই হ'ল মোক, মই মানে ৰেডি আছো আৰু।
অ, হয় নেকি! ট্ৰিপ বুলি ক'লে মানে, এনেও ল'ৰাবোৰৰ মানে একদম যাওঁ-যাওঁ লাগি থাকে ন!
অহ!
উম, ভালে দিয়া। তোমালোকৰে ভাল আৰু। য'তে হ'লেও যাবলৈ পাৰা। আমিহে মানে কিবা এটা প্লেনিং কৰাৰ পাছত আকৌ যোৱা নহয়েই মানে! হেল্ল'!
অহ!
অ, তোমাৰ মানে নেটৱৰ্কতটো বহুত প্ৰব্লেম দিছে ন! হেল্ল'! হেল্ল'! অ, মানে তোমাৰ নেটৱৰ্কটো কৈছো বহুত প্ৰব্লেম দিছে নেকি! কি মানে, মাতটো ভালকে শুনাই নাই মই।
অ, অ, এ, মানে নেটৱৰ্ক অলপ ডিষ্টাৰ্ব দি আছে।
অ, তোমাৰ এয়াৰটেল নে জিঅ'?
মোৰ এয়াৰটেল, মানে অলপ ডিষ্টাৰ্ব দি থাকে।
অ, কেতিয়াবা-কেতিয়াবা হয় বাৰু এয়াৰ টেল বোৰ মানে বহুত ডিষ্টাৰ্ব দি থাকে।
পাহাৰৰ নিচিনা জেগাতো না, জংঘল টাইপৰ, মানে ডিষ্টাৰ্ব দি থাকে অলপ।
অ, তুমি মানে পাহাৰৰ হেৰি জেগাত থাকা মানে?
অঁ।
অ, তেতিয়াহ'লে আমাকো ক'বা, আমিও যাম তোমালোকৰ তালৈ।
উম, ইফালে প্লেচটো ভালে আছে বাৰু!
অ, তেনেকুৱা জেগাত গৈ পেলাই, এনেও বহুত ভাল লাগে মানে।
উম, অলপ ফটো-চটো উঠিব পাৰা।
অ, তোমাক মই কন্টেক্ট কৰিম দিয়া, গ'লে মানে তোমালোকে তালৈ। মানে সেইবোৰ জেগাত গৈ ফুৰি মানে, এতিয়াতো গৰম দিনতটো সেইবোৰ জেগাতে গৈ পেলাই বেছি বেছি ভাল লাগে ন!
উম, আৰু নদী আছে, পুৰা চাফা পানী।
অঁ, হ'ব বাৰু! আমাৰ ফালে নদী-চদী নায়েই।
উম।
অলপ মানে টাউন টাইপৰ ন! তো
আমাৰ মানে ধৰ পাহাৰ এলেকা না, পুৰা গছ-গছনি ধেৰ আৰু নেটৱৰ্কটো অলপ প্ৰব্লেম দি আছে আৰু।
অ, অ, পাহাৰত এনেও নেটৱৰ্কটো বহুত প্ৰব্লেম দিয়ে ন! হেল্ল'! হেল্ল'!
আৰু তোমাৰ বিহু কি ভাল লাগে?
হা?
তোমাৰ বিহুটো কি ভাল লাগে কৈছো?
মোৰতো বহাগ বিহুতো ব বেছিকে ভাল লাগে বাৰু।
অহ।
তাতে ইমান ফূৰ্তি কৰা হয়। নাচ গান। অঁ আহিবা বাৰু এইবাৰ নিশ্চয়। মাত
উম কণ্টেক্ট কৰিবা।
অঁ কণ্টেক্ট কৰিম দিয়া তোমাক মই আহিবা।
কিবা বোলে বহাগ বিহুত বোলে কিবা হুঁচৰি গায়?
অ বহাগ বিহুত হুঁচৰি গায় বুলি শুনিছো। কিন্তু মই এবাৰো মানে হুঁচৰি মাৰি পোৱা নাই।
উম মইতো মানে ইনষ্টাগ্ৰামৰ ৰীল এটা চালো তাতে দেখিছোঁ বাৰু।
অঁ অহ। মানে আমাৰ ফালে মানে হুচৰি নাগায় খালি বিহুটো চেলিব্ৰেট কৰে। কিন্তু মানে হুচৰিটো ইমান নাগাই আৰু ইমান নাগাই মানে হু চৰিটো নায়েই বুলি ক'ব পাৰি আৰু।
তুমি টাইটেল কি লিখা?
উম মই লিখো আৰু কিবা এটা। পিছত কেতিয়াবা কম দিয়া।
অঁহ।
উম। তোমাৰ বিহুৰ ভিতৰত কোনটো বিহু ভাল লাগে এনেই?
মোৰতো আমাৰতো ইয়াত কিন্তু বিহু নাপাতে বাৰু কিন্তু মোৰ মাঘৰ বিহুতটো বেছি ভাল লাগে আৰু।
অঁ মাঘৰ বিহুত মানে ল'ৰাবোৰে চুৰ কৰিবলৈ যায় বুলি শুনিছো আৰু ন। অঁ তেতিয়া
ক'ত পাহাৰৰ এলেকাত চুৰ কৰিব পাৰিম, আমাৰ ইয়াত মানে এইবিলাক নচলে যে।
অ অহ।
এ এইবাৰ এটা লগৰ ঘৰত গ'লো।
উম।
তাত মানে দেখিছিলো আৰু চুৰ কৰিব যায় বুলি।
অ অ হয় নেকি?
উম।
অ ভালেই বাৰু তেতিয়াহ'লে আৰু যাবা।
উম কণ্টেক্ট কৰিব লাগিব তাক এবাৰ।
কৰিবা কৰিবা এইবাৰ। বাকী এতিয়া ভাত পানী বনাইছে নে নাই?
ভাতটো মই ভাত মই, ভাত মই ৰাতি নাখাওঁ নহয়।
অ তুমি কি ডাইটিং কৰা নেকি?
অঁ
অহ আচ্ছা। ভাত নোখোৱা কি খোৱানো এনেই?
মই ৰুটি এখন দুখন খাওঁ আৰু এনে।
অ, অ', হয় নেকি?
আৰু প্ৰটিন খাওঁ।
হাঁ
প্ৰটিন খাওঁ, প্ৰ'টিন
অ' আচ্ছা, ভালেই দিয়া
তুমি কি ডায়েটিং কৰা নেকি তুমিও?
হ'লেও আজিকালি লৰাবোৰে বেছিকে মানে ডায়েটিং কৰা হৈছে নেকি!
উম, হয় কৰিছে নেকি, মই মানে দেখিছো বাৰু মোৰ কিছুমান লগা
অ, অ, অ'
তুমি কৰা নেকি ডায়েটিং
নাই, নাই, মই নকৰো ডাইটিং মোক মানে ৰাতি ভাতটো লাগেই ৰাতি মানে ভাতটো নহলে নহয়ে মোৰ
অ, অ' হ'ব দিয়া মই কালি কল কৰি আছোঁ।
অ, হ'ব দিয়া তেতিয়াহ'লে।